অ অ ভালে আছে, যেনে-
অঁ, অঁ এতিয়া শুনিছো, এতিয়া শুনিছো।
এতিয়া হুনিছে হৈছে ন?
অঁ কি কৰিছা?
এই কি ভাতকেইটা খাই বোলো, ফোন এটা কৰো। বিচনাতে পৰি আছো।
অহ, ভাত খালা নহ
খালোঁ
আমায খোৱাই নাই ৰাতিপুৱা
অহ, আমাৰ আকৌ দেৰি হয়।
অহ দেৰি হয়, এহ বনাবলৈ যো, জা কৰিছোঁ আৰু
অহ মাই গত এতিয়া
উম
হবগৈ কিমান টাইম, এঘাৰটা বাজি গৈছে।
হেল্ল
এঘাৰটা মান বাজিব ছাগে, খাওঁতে খাওঁতে
অহ, কি কৈছা?
এটা মান বাজে চাগে।
অহ এঘাৰটা সদায় হিচাপ কৰোঁতে চাৰে এঘাৰটা, এঘাৰটা তেনেকুৱা শোৱা এঘাৰটাই বাজে বেছি, তাৰমানে, ৰুটি বনাইছো তাৰমানে, হল ৰুটি খিনি এই মই মাৰি, কৰি হেই কৰি দিছোঁ। এওঁ অকণ লাগি দিয়ে যে।
উম, গাতটো ভাল পালে নহয়?
গাটো ভাল পালোঁ দিয়া, ভাল পালোঁ। তোমাৰ ন' বাবু ঠিক- কি আছে আৰু?
আছে, আছে, ঠিকে আছে। এই খালি গৰমটোৰ কাৰণে অকণ অকণমান হেৰি পায় দিগদাৰ। পাই মাজে, মাজে।
বহুত গৰম পৰিছে। ৰ'বা।
গৰম পৰিছে।
গপ গপনি টো বহুত বেছি। এইকেইদিন মানে,
উম, এইকেইদিন দিব আকৌ সাঠ- খুজি হ'ব নহয়।
অ' হয় দিয়া। কে এ আজি এইটোট টো আসাৰ মাহ। সোমাইছে ন।
এক তাৰিখৰ পৰা।
সাত তাৰিখৰ পৰা নহয় উম, তোমালোকত হ'লে তোমালোকৰ ফালে মানে নে বাৰু?
মানে মানে ইমান নহয়, মানে সেই কাপোৰ কানি কেইটা ধোৱে আৰু।
অ' এ আজিকালি নাইকিয়াই হ'ল দিয়া। আগতে কিন্তু মনত আছে মোৰ আমাৰ মাহঁত থাকোতে আৰু বা ইমান মানে নহয় চোৱা।
উম, উম, অ' অ' সেইটোৱে।
নাই আৰু এইটো এটা কি নো চোৱা আচলতে এইটো কোনো যুক্তি
অহ' শক্তি অ' একো যুক্তি নাই। আৰু মানে চা নজনাই
অ' ন সেইটো বাৰু এটা। এয়া কথা ন! এনেই যে, চোৱা বুলি কয়।
অ', সেইটো মানে নহয় কিন্তু, উম।
কিহে খালা ভাত?
ভাত আজি নিৰামিষ। ৰঙালাও আলু দি থৰথৰৈ বনালে তাৰপৰা ভেন্দী ভাজি লৈ আৰু দইলত কঁঠাল।
উম এতিয়া কঠালৰ চি
আমটো খাও কঠালটো মই ইমান ভাল নাপাওঁ খাবলৈ কিন্তু ই কোনটো ভাল পাওঁ আধা পকা আধা কেঁচা।
অ', বহুতে সেইটো ভাল পায় বহুতে ভাল পায় সেইটো বেছি পকিলে মানে অশান্তি পায় খাবলৈ মই আচলতে আগতে নাখাও এ খোৱা হৈছো অকমান।
খাইছোঁ আৰু এই বছৰ।
হয় আকৌ খাব লাগে। বছ মানে বতৰৰ যিটো ফল খাব লাগে।
অ', হলে কঁঠালটো কিন্তু খোৱাটো ভাল। গৰম যদি উঠে আপোনাৰ মানে বডী কাৰণে বহুত ভাল।
ভাল ভাল হ
উম অ', এইনে তেওঁ ইমিউনিটি ষ্ট্ৰং কৰে।
অ', ইমিউনিটি বঢ়াই কিন্তু আনকি ম মানে চুগাৰ থকা মানুহৰ কাৰণেও ভাল।
অ', ভাল ভাল উম কলৰ মিঠাতে আপোনাৰ হেৰি চুগাৰৰ কাৰণে বেয়া। কিন্তু আপোনাৰ এই কঠালৰ মিঠাটোৱে আপোনাৰ চুগাৰৰ কাৰণে বেয়া নহয়।
উম।
এ সেই কিছুমান সেইটো কাৰণে কঠালৰ পিঠা বনাই পিনে খায়।
অ', পিঠা কৰি পেলাই কিন্তু এটা মই হেৰি কৰিছো। ছিলো যোৱা বাৰ নেকি কি উম মিক্সিত দি দিলো কথাল গুটি উঠি দি পেলাই তাৰপাছত তাৰ লগত আটা যে, আটা সানি পেলাই কৰিলোঁ ইমান ধুনীয়া লাগে খাবলে
কঁঠাল গুটি
নহয়, নহয় কঁঠালৰ গুটিখিনি মই মিক এই চালি থাকিবলৈ দিগদাৰ লাগে যে দি পেলাই অকমান আটা সানি পেলাই যে, মালপুৰা যে, বনাওঁ খিনি ৰস হৈ যায় ন। এনেকে হেৰি কৰি পেলাই সানি পেলাই মালপুৰা বেকিং দিলেও দিব পাৰা অকমান খুব কমাই পেলাই, লাগে কঁঠালৰ পিঠা।
অ', কঁঠালৰ পিঠা
পিঠাগুড়ি দি খাই পা আমি সেইটো নবনাওঁ এই আটা দি পেলাই যিটো মালপুৰা টাইপত বনাই যে
অ'
খাবলৈ ভাল লাগে কিন্তু।
বনাব লাগিব ৰব, কিবা।
বনাবাচোন। খালি কৰি থাকিব নালাগে। মিক্সিত দি দিলে।
অ', অ'।
বেয়া হৈ যায় গৈ।
বেয়া হৈ যায় ন' পুৰা?
যায়। আগতে আমাৰ মাহঁতে চালনী দি চালিব, সেই ৰসটোত তেতিয়া হেৰি দিয়ে আটা দি
এইটো ভাল পৃথি এটা দিয়ক।
উম, আৰু তেতিয়া মিক্সি চিক্সি ইমান নাছিলো
সেইটোৱে সেইটোৱে। আৰু তালৰ পিঠাটো তেনেকৈ বনায় নেকি বাৰু?
কিবা, মই তালৰটো আচলতে আজিলৈ বনোৱা নাই গম পাইছানে। তালৰটো বোলে, কোনে কিবা মানে ওলাবলৈ দিয়ে যে। সেইটোতহে তেনেকে এটা হেই বুলি পেলাই বনাই খায়।
অ', মানে এই আমাৰ আইতা থাকোঁতে এয়া আইতা সেই তালৰ পিঠা বনাইছিলে। কিন্তু আমি তেতিয়া সৰু- সৰু। কেনেকে বনাইছিলে কি বনাইছিলে নাজানো কিন্তু সেই খোৱাৰ লগতে। তালৰ গোন্ধবোৰ মানে খাই ভাল লাগে।
ভাল লাগে আৰু এটা কথা অহ ', গৰমে -গৰমে ভাল লাগে। আৰু এটা কথা এই তালটো যে তালটো কিবা আমাৰ এটা প্ৰবাদ আছে আৰু ভাদ মাহত মানে তাল পিঠাটো। ঋণৰ বিকাশ হয় বুলি কয় কিবা এটা আছে চাগৈ তাত।
কিবা এটা আছে চাই অহ ', কিবা এটা আছে সেইটোৱে - সেইটোৱে।
উহ - উহ।
তাৰপা আৰু মানে আপোনাৰ হেৰি উম, এইটো কি মানে এতিয়া কেক বুলি কম আও তালৰ কেক উম, তেতিয়া মানে কি আছ অহ ', তেতিয়া মানে কি কৰি আছিলে সেই এনেকৈ তালৰ ৰসটো দি পেলাই আপোনাক এই পিঠাগুড়ি দি পেলাই। চচ এটাত বহাই থয় আৰু ভাত পানী হোৱাৰ পিছত আগতেতো চৌকাত হে বনাই। তাৰপৰা সেই ৰাতিপুৱা কাট কাটি- কাটি দিয়া মানে সেইটো আৰু। কেক বিছটা আনিলো এ অহ ', এতিয়া কেক মানে, তেতিয়া বৰ পিঠা আৰু সেই
বুজিছো। উম। হয় দিয়া।
এতিয়া সেইবিলাক নাপাও আৰু।
নাই, আগৰ বস্তুৰ স্বাদো নাই, আগৰ হেৰিও নাই। কি কবা আৰু সচাকৈ আগৰ দিন বিলাক সচাই বৰ ভাল আছে।
বহুত দিন আমি আপুনি কি হ'ল, তাল মই সেই খাই নোপোৱা ইমান বছৰ হ'ল ঠিকনা নাই।
এ, মই হেৰিতে গাভৰুতে মই বাইদেউ এজনী ঘৰত খাইছিলো। পিঠা, এনেকে ইমান বনাইছিলে খাই ভ এতিয়া মনত নাই আৰু সেই চাদটো মানে আৰু কেনেকুৱা আছিলে চাৰ্টো বা ভাল লাগিছিল বুলি সেইটো মনত আছিল।
মানে সেই গোন্ধ এটা ওলাই, গোন্ধটোত খাই ভাল লাগে।
অহ ',
আৰু আপোনাৰ মানে মই সেই তৃতীয় শ্ৰেণীৰ, দ্বিতীয় শ্ৰেণী থাকোতে খোৱা।
উম।
সেই তালৰ পিঠা আৰু চবা নাই খোৱা।
হম- হম। উম, বহুত মানুহে খাই কিন্তু, ভাদ মাহত বহুত মানুহ খায় মোৰ লগৰ এজনী কোনে সিদিনাখন কলে এইটো কথা আপুনি খায় নেখায় এনেকে? মোৰ তেনেকে আৰু তোমাৰ নহয় আচলতে এইটো আমাৰ আমি নাজানো বাৰু।
নাজানো, অঁ কিবা এটা আছে চাগে চাইণ্টিফিক কিবা এটা ৰিজন আছে।
আছে, আছে, আছে।
নহ'লে আৰু চব প্ৰবাদতে আপোনাৰ এটা এটাত মানে হেৰি এটা থাকিব, চাইণ্টিফিক ৰিজন এটা থাকিব।
ভাদ মাহত কয় এ কলমৌ নাখায় বুলি কয়।
কলমৌ শাক নাখায় মানে সেই শ্ৰীকৃষ্ণৰ কিবা এটা তেনেকুৱা কিবা এটা আছিলে মানে
অঁ সেইটো বুলি কয় বাৰু আমাৰ। কিন্তু ভাদ মাহতো বঢ়া পানী ন মানে বাৰিষা নহয় জানো?
সেইটোৱে, অঁ
ভাদ মাহত প্ৰায়েতো, হেৰি, হয়ে ন? চব খাল বিল সেইটো। এ পানী হেৰিতো যায় ন এনে
অঁ
গতিকে তাত সেই কলমৌ শাকটোয়ে চাগৈ
অঁ সেইটো কাৰণে চাগে
এতিয়া মানে ক্ষতি কৰিছে চাগৈ তেনেকুৱা হ'ব পাৰে মইহে এইটো অনুমান কৰো দেই মই এইটো মানে কাকো ভাল লাগিব ভাজিলে
হয় হয় তেনেকুৱাই কিবা এটা মানে আছে বিশেষ কিবা এটা কাৰণ থাকে
এ অলপ হেৰি লগত ৰিলেটেড
চাইণ্টিফিক বহুত চাইণ্টিফিক আপোনাৰ বিজ্ঞানসন্মত গোটেইখিনি তথ্য কথাখিনি কিন্তু আমি হে কি কৰো নাপায় নাপায় কৈ কৈ মানে মানুহবিলাকক মানে বেছি ডাউন দি থাকো কিন্তু আমি কথাটো মানে বুজি নাচাও
হেৰিটো আগতে মানে নাছিলে মানুহৰ
হয় হয় সেইটো কাৰণে সি নাপায় নাপায়
নাপাই মানুহ শিক্ষিত হল ন সম্পূৰ্ণকৈ বুজি হ'ল যে এইটো অমুকৰ কাৰণে, কিয় সেইটোত তুমুক বুলি কয়।
হেত ম কি কবা ক, এতিয়া বাবু শুলে?
বা সি শুলে শুলে,
ঘৰত বাকী সকলোৱে ভাল আৰু,
ভাল ভাল ভালেই আৰু দেই, আজি হে ময়ো অকমান ক লৰ বিশ এটা হৈ আছে।
অ তুমি এক্সেচাইজ কৰা নাই ক ককালৰ কাৰণে,
এক্সেচাইজ মোক তেনেকে আগতে কৰিছিলো, এতিয়া কৰিবলৈ সময় নাপাওঁ।
সময় নাই অ, এই ৰাতিপুৱা বিচনা কৰিবা তুমি গম পাইছানে?
উম।
উঠি অহাৰ পাছতে বিছনাতে ব্যায়ামটো কৰি পেলাই উঠি আহিবা, পাছলে এক্স্ৰ উ থলে মানে এক্সট্ৰাকে সময়।
সময় নযায় ন সেইটো হয়
নিমিলে একেবাৰে নিমিলে টাইম টো
নিমিলে নিমিলে একদম নিমিলে
মোৰো আছে যে মানে বিষটো
আও মানে বিশেষকে আও তাত খঙ উঠে ভৰিখন জিন জিলাই থাকে আপোনাৰ মানে মোৰ এনেকুৱা লাগে কিব কিবা খন লৈ যে কেতিয়াবা ভূইখন কাটিদিবলে মন যায়।
আমাৰ।
এনে কোৱা জিনজিনাই থাকে মানে
উম দিয়া নাৰ্ভৰো হেৰিও আচলতে প্ৰব্লেমটো। উম।
ক'বাত কিবা লগ হৈ আছে চাগে
ক'ৰবাত ব্লক হৈ আছে আ সেইকাৰণে ফিজিঅ'থেৰাপিত মানে সেইটো ভাইব্ৰেচন টো পাই যে সেই ভাইব্ৰেচনটোত কিন্তু বহুত মানে প্লেছত ইচ প্লেছ হৈ থকা কিবা কিবি নাৰ্ভেই হওক বা ভালেই হওক তেনেকুৱা হয় কি ফিজিঅথেৰাপি কৰিলেও বহুত। বহুত বেমাৰৰ পৰা মানে লাভ হেৰি আৰু
হয় হয় ন বিশেষকে এই ক্ষেত্ৰতো পেষ্ট ফিজঅ'থেৰাপিয়েও বহুতখিনি কাম দিয়ে।
বহুত দিয়ে বহুত দিয়ে।
মোৰ মামী আছিলে ন ফিজিঅ'থে এ ককালৰ বিষ শ্লিপ দিয়ে। অ।
বা বৰ ডাঙৰ। দে মাজতে মোক
মামি অভেলত। কেনেকৈ গৈ পালে
কি গৈছিলে? এতিয়া নকৰা ভগৱানৰ কৃপাত অ ফিজিঅথেৰাপি কৰিলো গৈ
কিন্তু আপোনাৰ সেইটো যে খন্তেকিয়া হে ফিজিঅথেৰাপি এতিয়া আমাৰ মামী আকৌ উভ দিছে ন।
উম অকন প্রব প্ৰব্লেম্ নিচিনা দেখিলে আকৌ কৰি দিয়ে কেইদিনমান‌ৰ এটা কোর্স থাকে কৰি দিব লাগে আচলতে। উম।
বাৰু ঠিকে আছে।
অ ঠিক আছে দিয়া বাৰু ঠিক আছে ন উম